অ কোৱা
অ শুনিছা
উম
কি কৰিছা
এয়া এনেই ৰৈ আছোঁ।
অ'। খোৱা বোৱা কৰিলা
উম কৰিলোঁ
আজি
কালি ৰাতি মই এই কালি ৰাতি ৰাতিৰে মানে মই আহ পোলাও বনাইছিলোঁ। পোলাও আৰু চিকেন বনাইছে ছিলো তাৰপিছত আজি দিনত মানে পোলাও থাকিলে
অ
তো চিকেন নেথাকিলে সেইকাৰণে খানা খিনি ৱেষ্ট নোহোৱাকে খানা খিনি ৱেষ্ট নহ'বলে মানে পোলাও লগত হেৰি মাছৰ চৰচৰি খালোঁ।
অ মোৰ বহুত মাংস খাব মন গৈ আছে
তই হোষ্টেলত খোৱা নাই
এ ইয়াত ভালকে নবনায়ে খাবই নোৱাৰি আৰু এসপ্তাহত এদিন হে দি দিয়ে
আচ্ছা নহয় পুৰ্ণিমা পেহিহঁতৰ ঘৰলে গুছি আহা কেইদিন দুদিনমানৰ কাৰণে
নাই নেযাওঁ
নিজে আনি বইল কৰিহে খাওঁ নেকি সেইটোত বনাই অকমান কিনি আনি ভাবি আছো তাকে
বইল কৰি নাখালেও টো হ'ব
নহয় মোৰ কেটেলটো যে আছে
উম, হোমম।
তাতে বইল বনাব পাৰিলো হেঁতেন।
আছা, তাত তেনেকুৱা ৰেষ্টুৰেন্ট নাই ন?
আছে অলপ, আজিকালি অলপ ওচৰৰতো খুলিছে, অকমান আক অলপ
নাইলে তাতে গও খায় আহা ভাল দেখোন।
উম। আকৌ আজিকালি, কিন্তু বাৰু সেইখিনি ইমান ভাল, ইমান হাইজেনিক নহয় মানে, পেপচি কেইটাত পাই
এ দেওবাৰে যদি ওলাই যাবলে তোমালোকক দিয়ে তেতিয়া হ'লে পইচা থাকিলে কেতিয়াবা ফেট ভেলি খন তোমালোকৰ ওচৰত এ' আছে।
অ জানো।
সেই ফেটবেলিত গৈ লৈ পেলাই, এ' ওৱান এইটি ৰুপিচত এটা প্লেটাৰ পাই হা হেৰি চিকেন অ
আমি যে খাইছিলো, মনত আছে নে?
কি?
আমি যে, এই যে, আজাৰাত এইখন হেপী আড্ডা যে সোমাইছিলো
সেত পিদা।
আমি যে তাত যে সোমাইছিলো, সেইখনো আমাৰ ওচৰতে ন, আমাৰ হোষ্টেলৰ বিশ টকা ভাড়ালৈ মাত্ৰ। তাছত সেই তাত যে আমি এই যে কলণী মন্দিৰ যে গৈছিলো, অ' কামাখ্যা এে গৈছিল, দেখছিল না ক তটো
বনায় আক!
অঁ, কামাখ্যা যে গৈছিলোো, ফটো দেখিছিলা?
উম।
আমি ওৱান ফ'ৰটিকে, নান আৰু চিকেন খাইছিলোঁ।
উম।
ওৱান ফৰ্টি নে ওৱান এইটটি, তেনেকুৱা কিবা এটা আছিলে, ওৱান এইটটি হবলা, ইমান ধুনীয়া আছিলে খাবলৈও।
উম, নাইবাতো হেপিয়াতও খোৱাব পাৰ, তাত খালি দামটো বেছি হয়, তাত মানে টু ফিফ কিমান লয় নেকি, এটা প্লেটাৰত
নাই নাই, হেপী আড্ডাৰ কথাই কৈছিলো'হা, প্লেটাৰৰ দাম ওৱান এইট্টি আছিলে।
মানে আমি ভাতৰ প্লেটাৰটো দেখোন আমাৰ তি লৈছিলে
অ ভাতৰটো দাম ভাতৰটোো দাম হয় কিন্তু হেৰি এনেকুৱা নান চানৰ দাম বেছি নহয়
আচ্ছা
আৰু সৰহকে দিয়ে নান চিকেনো বেছি দিয়ে ডাঙৰ ডাঙৰ তিনি পিচ দিয়ে
অ আমি গম নাপালো তেতিয়া
অ আৰু জান তাৰ মানে উম লগতে ন হয় আমি নিজে দিলো ভাত খাম বুলি তুমি মোক কৈছিলা বেলেগ বস্তু খাব নালাগে এতিয়া ভাতে খোৱা বুলি
অ সেইটো টাইমো তেনেকুৱা আছিলে চাগে
উম আৰু নহয় মোৰ বেমাৰ হৈ আছিলে যে
উম উম
আৰু আমাক জানা নাম দিছে মাংস তাৰ লগতে এটা এটা ককো দিছিলে এই যে অ ফিতে সেইটো মানে কম বই হয়
অ ফেট ভেলিটোো তেনেকুৱাই কমব থাকে ৱান এইটি এক
অ
অ জালুকবাৰী ফেট ভেলীখনত কিন্তু আমাক কুৱণ্টিটি বহুত দিছিলে
আহ
খাই খাই শেষ কৰিব নোৱাৰাৰে
মই তোমাৰ লগত স ফেট ভেলীৈ গৈ পাইছো বাৰু
উম
এ বৈছিলো
অ মোৰ লগত গৈছা নি
এই যে তোমালোকৰ তোমাৰ আগৰ ৰোগটো যে
আহ
তেতিয়া আমি কেললৈ পহচিলো আমি যে শিকে অ চিকেন প্ৰথম যে কিবা বেলেগ এৰ দোকান আছিলে তাত চিকেনৰ কিবা পায় ভাত যায় ত আমি বিচাৰি গৈছো নহয় ভাত ৰ'লো খাইছো এই থেদ ভেলি তলত যে ৰল যে
অ ফৰ্টি ফাইভৰ
অ সেয়াও তুমি খুৱাইছা সেইটোও বৰ ধুনীয়া আছিলে
সেইটো শৰ্মা ৰল বহুত টেষ্টি হয় ফটি ফাইভতে দিয়ে
অ খাইছিল কিবা বেলেগ বস্তু মিক্স কৰে ন সেইটো
চিপছ্ লেছ
অ অ চিপচ
হয়ে মই পাহৰি যাওঁ ন কথাবিলাক
অ
আজি আমাৰ বেবিৰ ভিডিঅ তো দেখিছা
অ ইমান ধুনীয়াকে হাঁহি আছে।
কিমান কথা পাতে আজিকালি এনিটাইম যে কথাই পাতি থাকে মানুহৰ লগত আজি যে বাবাৰ লগতো কিমান কথা পাতিছে মা মাৰ লগতো কথা পাতিছে তাৰপিছত আকৌ চুনুৰ লগত লগতো কথা পাতিছে চুনু কেনেকে দেখি লৈ পলে অ চুনুৱে ভিডিঅ' কল কৰিছিলে চুনুৱে মতা লগে লগে কি জঁপিয়াইছে হাঁহি হাঁহি।
উম
উম
মোৰ তাৰ কাৰণে যাবলৈহে মন গৈ থাকে
উম ইমান ধুনীয়া দেখি-
তোমাৰ চাগে এতিয়া আহিব- বলে বেয়াই লাগিব
তাকে যাবলৈ মনো যোৱা নাই বাৰু গুৱাহাটীত যাবলৈ মন যায় অ আগতে বেয়া পাওঁ আজিকালি ভাল লাগে।
উম
মানে আহোতেো নিজেই আহিছো
অ
ইয়াত যে গ্ৰীণ চাৰৰ দেখা নিচিনা কিয় লাগিছে মানুহটো ততেলি দেখিবলৈ গ্ৰীণ চাৰৰ নিচিনা নাই গ্ৰীন চাৰে হয় কিন্তু ইয়াত কি কৰিব ইয়াত কি কৰিব কিন্তু বহুত দেখিবলৈ গ্ৰীণ চাৰৰ নিচিনা ডাইৰেক্ট মানে এনেকে মুখলে চাওঁতো গ্ৰীণ চাৰৰ নিচিনাকে লাগিছে।
হয় নেকি বাৰু গ্ৰীণ চাৰ
হবও পাৰে কিমান নো দূৰ আমাৰ তাৰ পা কিবা থাকিবও পাৰে
কিন্তু হলেও ন ইমান কইনচিৰিয়েঞ্চ মানে ইয়াত কিবা থকাটো কাৰণ নাটো গুৱাহাটী নাটো এনেকুৱা
উম
উম ঠিকে আছে। বা ত' উম, আম সোপা খালা।
অ' আম খালো বেছি পকি গৈছিলে যে একদম কালি আজিয়ে পৰহিয়ও কালিয়ে কাটি দিব লগা হ'ল। ত' মানে অ' চব কিনিব লগা
খুৰাক দিলা নাই।
নাই দিয়া।
পিঠাও নিদিলা।
অ' পিঠা দিছিলো আও।
উম
খুৰা তেনেকে আম নাখায়।
অঁ অ। আচ্ছা। বহুত বেছি গ্ৰীন চাৰৰ নিচিনা লাগিছে মানুহ জন মোৰ। নহয় চাগে, অলপ গ্ৰীণ চাৰতকে অকমান শকত লাগিছে নাইবাতো গ্ৰীণ চাৰ্ সকতো হ'ব পাৰে আজিকালি। হাইত টোত গম পাম। নাই- নাই নহয়। নহয়- নহয়। মানুহজনে মোৰ ফালে চাইয়ে আছিলে, মই চাগে মানুহজনক চাই থকা বুলি ভাবিলে। নাই-নাই অসম্ভৱ কথা ছাৰৰ হাইটটো ইমান কম হ'বই নোৱাৰে। গ্ৰীন ছাৰটো চাগে চি স্পিত নাইবা টো তাতকে ওপৰত আছে ন।
উম, হয় চে
উম। মই প্লাম্প সোপা পাৰিব লাগিছিলে কাইলে নিবলৈ কাৰণে, কিন্তু এতিয়া মানুহে নাই পাৰিবলে।
অ' কিশান মাহাদ নাম
পকী সৰি শেষ।
ক' মালিক আহাত নাহে।
হা?
মালিক আহে নে তাইৰ
আহে অলপ আগতে আহিছিলে, গুচি গ'ল।
অঁ
অঁ এতিয়া ভাত খালা নাই।
মই আকৌ ভাত খালো। তুমি খালা।
অ' মইও খালো ভাত মানে পোলাও লগত আজি মাছৰ চৰচ
অ ইয়ালে অহা পা মই সেইবিলাক খাব এৰিলো। কলে
উম। তুমি মাছৰ সৰচৰী খোৱা জানো?
ত মানে সৰিয়হৰ লগত বনোৱা কথা কৈছা। অ খাওঁ য়ে বাও।
উম। তাৰিছো ঠিকে আছে।
বহুত দিন একো খোৱা নাই ভাবিছোঁ আজি অকণ বেবচিকটলৈ ওলাই গৈ পকৰা চকৰাহে খাই আহোঁ নেকি। মইতো ইয়াতেতো একো নাখাওৱেই অ আছে বাৰু আছে বাৰু।
উম উম। ঠিক আছে হ'ব দিয়া।
উম হব দে।
কৰিবা সন্ধিয়া টাইমত আকৌ।
অঁ
মাৰ মোবাইলত কৰিব পাই নেকি চাম।
উম হব।
ঠিক আছে হ'ব দিয়া। ম